হেল্ল'
অ' কি কৰিছ?
তই মানুহ জনী কিয় এনেকুৱা?
কি কৰিলো নো মই। হ'ব দে কি কৰিছ?
এই দোকানলৈ আহি আছো ৰ
কি নিয়?
এনেই কিবা এটা খাবলৈ।
অঁ বাকী খবৰ পাতি ভালেই?
উম ভালেই বৰ ধুনীয়া।
উম। মানুনীয়া ন একাৰ
উম কবই নালাগে নাচি ফুৰিছো মই এতিয়া।
অলপয়া তোৰ
হা।
ইটো মাতটো ভাল কৰা খালে।
বিয়া পাতিছে নেকি তো?
অ' এই আহিবি অহা সপ্তাহলৈ।
অ' যাব লাগিব কইনা ক'ত?
হম!
কইনা কৰ?
অৰুণাচলৰ।
অৰুণাচলৰ অ'। তহঁতৰ বোলে হেৰি কি ক পাইছ বোলে।
কি?
কুকুৰ নে মেকুৰী কিবা আনিছ বোলে শুনিছো।
অ' লেব্ৰেডৰ ক্ৰছ।
পাৰ্চিয়েন কেট আনিছ বোলে।
আাৰচেনকেট নহয় লেবেদৰ কচ কুকুৰ এটা।
অ' কুকুৰ আনিছ কি কুকুৰ আনিছ?
লেব্ৰেডৰ ক্ৰছ।
অ' লেম দে তৰ।
কি কিছয় জামা চপা নাই জামা চপাটো মানে দাম বেছি পৰি যায় ন ডাবল ক'ডটো কিনিলে।
এতিয়া তো ৰেটোত কিমান পৰিলে?
এইটো তেনেকে উম পইচা দিবলগীয়া হোৱা নাই নিজৰে মানুহ ন।
অ' এনেতো মানে নৰ্মেলি কিমান পৰে?
নৰ্মেলি লেবেদাৰৰ ক্ৰচ কিনিব গ'লে পোন্ধৰ হেজাৰ।
পোন্ধৰ হেজাৰ।
নাই।
বাপৰে।
মে পিয়ৰটো কিনিব গলে থাৰ্টি ফাইভ উম। যদি পিয়অ'ৰটো কিনও পিয়'ৰ লেব্ৰেডৰ কিনওঁ তেতিয়াহ'লে থাৰ্টি ফাইভ ফ'ৰ্টি। উম।
ম মানে ডাম আছে।
অ'।
এই মই মাজতে এনেকে মৰ্ণিং ৱাক কৰিবলৈ যাওঁতে দেখি কিছিলু মানুহে ঘৰত এ জাৰ্মান চাফাৰ আছেগে খুলি পেলাই থৈ দিছে একদম অপেনলি। মানে সি গেটৰ পৰা যদি জঁপিয়াই পেলাই আহি যায় মানুহ বখলিয়ে পেলাব।
অ' অ' কি বা এতিয়া বেছি ডাঙৰ নেকি?
ডাঙৰ ডাঙৰটো বহুত ডাঙৰ এইটো এটা মানুহৰ জোখৰ।
অ' এইটো ডাবল ক'ড কিনিছে তেনেনে সেইটোৰ দাম কিমান ফৰ্টি ফাইভ ফিফটি পৰিব।
বহুত মানে তোৰ বহুত বেছি ডাঙৰ মানে সেইটোোৱে যদি কেনেবাকৈ তোক পাই গ'ল। মই তোৰ আকৌ আমাৰ মানে আইতাহঁতৰ আইতাহঁতৰ তোৰ এ দাদও আছে যে মাজগাঁও সিহঁতৰ মানে ল'ৰাটো মানে ভেটেনেৰি ডক্তৰ আছিলে। তাৰ পিছত তেতিয়া মানে সি এটা এন জি অ' টাইপৰো মানে। মানুহ আছিলে য'ত এই কুকুৰ, চুকুৰবিলাক দিয়ে যে। তেতিয়া সিহঁতৰ ঘৰটো এটা আছে কে আগৰে পৰা আছে, একদম জাৰ্মান চাফাৰী আছে। ইমানে ডাঙৰ হৈ গ'ল নহয় সি, সি মানে তো তাক দেখিলেতটো ভয় লাগিল। যাব কেইদিন আমি সিহঁতৰ ঘৰলে যাওঁতে উলিয়াই আনিছে মানে কিমান জান তোৰ আমাৰ ভণ্টি উটো সমান হৈ গ'ল ওখতো।
অ', অ', অ'। জামা চোপাতে আছিল ন সেইটো।
অ, সেইটোও জাৰ্মান চাফাৰে আছিলে।
যোমাৰ চাফাৰত কুকুৰৰ বহুল লয়।
বহুত লয় আকৌ তোৰ এ উম, চুষুমতলৰ মালিকৰ ঘৰৰতটো আছে। ছে মোৰ লগৰ নহয় নেকি সি এতিয়া সিহতৰ এটাতো আছে হেৰি এটা, এই কিবা সিহঁত কতো অকমান এনেকাে যে একণ বহুত শকত যে শকত লুতুপা একে মানে খোজকাঢ়িব নোৱাৰে ভালকে তেনেকুৱা। কিন্তু ডাঙৰ সেইটোও ডাঙৰ মানে ইমান ডাঙৰ নহয়। কি হয় মই নাযায় এইটো সেইটো, সেইটো দিলে হা
লাইব্ৰেৰ
অ, সিবিলাক লেব্ৰেদৰ শুৱলা অ'। ময়ো ভাবিছো এইটো টেবলেটৰ নেকি তেনেককাাই দেখিবলৈ সেইটো আকৌ ব্ৰাউন কালাৰ
অ, ব্ৰাউন কালাৰ পাই অ'।
উম, কালাৰটো ব্ৰাউন হয়। কিন্তু বগাটো বেছি ভাল লাগে ন।
উ, নোমতটো বেছি নাই নেকি ন।
অ, এইটো লেবৰেটৰে হয় দে।
উম, নুম নাই। মানে নিমখ যিমান নোম নাই তেনেকে একে ফাৰি নহয় আৰু একে বহুত যে ফাৰ থাকা
উম, উম, গম পাইছো অ'।
কিছুমান আছে একদম বহুত ফাৰ কে বগা এনেকে অৰুণাচলৰ কুকুৰ বিলাক যে মামাই এটা আনিছিলে মামাহঁতৰ ঘৰতে তেতিয়া দেখিছোন নোম কোবা সৰি যায় আমাৰ এইটো এনভাৰমেন্ট সিহঁতে নোৱাৰে থাকিব।
অ, এই পা্নজতে এটা, এটা নাছিল নেকি সাস্কি এটা। সাজ্কতিৰ কি গতি হ'ল এতিয়া?
মানে তোৰ সিহঁতে মানে ঠাণ্ডা বতৰত থাককা ন গতিকে আমাৰ ইত
আকৌ নমি কৈছো অ'। উম, ইয়াত ইমান হেন্দেল কৰিব নোৱাৰে সিহঁতে অ'।
সেই কাৰ
তই কথা ক'ব শুনি পেলাই।
মই বোলো কোন এটাও নকৰ মই সুধো ৰ কেনেকুৱা বা কি খবৰ, পাতি?
অ'।
কিহে। ভাত, পানী বনাইছে।
ভাত, পানী বনাই আছে বোলে ঘৰ মই ঘৰ পৰা ওলাইছোঁ নহয় এতিয়া গম নাপাওঁ তেনেকৈ
অ'। আমাৰ আকৌ আজি বাবু দেউতাই গৈছিলে গাহৰি আনিব গাহৰি। পি ছোৱালী মই বোলো অ, গাহৰি বনালে দিবা তাৰপিছত এতিয়ালৈকে ফোনেই নাই।
কোন বাবু দাদা তোমাৰ?
নিৰু আইতাহঁতৰ।
অ' অ' হেৰি অ' এনেই কয়।
উম এনেই জহডাল মাৰি গৈছে আৰু গাহৰি একে আজি তিনি কেজি আনিব একে ৰঞ্জাই ন খায় নহয়। নহলে খাবি মই বোলো অ' বনালে দিবা তাৰপিছত আৰু এতিয়ালৈকে কোনেই নাই কৈছে চাৰিটা বাজিতে বনাম নেকি ৰঞ্জনোই পাকঘৰত বনাবলৈ নিদিয়ে নহয়।
পাকঘৰ ন বনালে ক'ত বনায় তেনে সি?
চৌকাত বনাব লাগে আৰু।
ত বাহিৰত মানে?
বাহিৰত বাহিৰত জনাব লাগে।
আহ। গাহৰি এটা ৰেট কিমান চলি আছে বা চাৰিশ আশী নকি?
গাহৰিৰ ৰেট অ চলিছে কাৰণ আজিকালি ব্ৰইলাৰ ৰেটো কম বাঢ়িছে নহয়। এশ আশী হৈ গ'ল।
গাহৰি ফাৰ্ম খুলিলে লাভ আছে কিন্তু ন?
এ ভাাত লাভ আছে বহুত লাভ আছে কিু চলাব জানিব লাগিব আৰু।
কিন্তু এনেকাৱা গাঁৱত খুলিব নহয় এ ক পাাবজাৰাহতে খোলোতে গোটেই আমাৰ গাঁৱৰ গোধীজন আছিল নেকি? সন্ধিয়া সময় যে গোন্ধ এডাল মাৰে।
আৰু মানে তোৰ কি হয় এ গাহৰিখলে ইমান এটা হেৰি নহয় আৰু সিহঁতক গেলাই পচ চাই যি দিয় তাকে খাই যে।
উম আকৌ ক কৰ'ৰবাত গিলা দানা আনিব লাগিব দানাটো আকৌ ভাত চাত আৰ্মি কেম্পে চামে পেলাই ন তাৰপৰা দিয়ে ন আৰ্মি কেম্পৰ পৰা।
অ'। এই সিহঁতে মানে তোৰ ভাল বস্তু নাখায় নহয় বেয়া সোপাহাহে খাই।
উম ক কচু কাটিবগৈ লাগিব।
অ' কিবা কিবি এগাল মান আকৌ চাউল তাউলোটো এইখন গেলি যোৱাবিলাক আমাৰ ঘৰতো পঁচিছ কেজি চাউল গেলি মানে ভেঁকুৰ লাগি গল একে সেয়া চাউল দি দিলে সিহঁতক। গাহৰি কাৰণে উম গাহৰি কাৰণে দি দিছে।
এতিয়া নাই হ'বলা এতিয়া?
এতিয়া নাই নেকি আহ এতিয়া নাই হবোলা। সিহঁতে আচলতে খুলিব পাৰে তাতে মানে গাহৰি খুলিলে পথাৰত খুলিব লাগিব তেতিয়াহে লোকচা মানে লাভ হ'ব।
অ পথাৰত এ মানে এনেকুৱা অপেন এৰিয়া লাগিব মানে দূৰত অলপমান গাঁওৰ পৰা।
অ মানে যত মানুহো নাথাকে এতিয়া আমাৰ পিছফালৰ মানে পিছফালৰ মাটিখিনিত এইে সেইফালে যে পুখুৰী যত আছে সেইটো চাইডে, নহলে তোৰ এইেই দেৱীদত ঘৰৰ সেইটো চাইডে। য'ত মানে মানুহ দুনুহৰ ঘৰ খুব কম মানে নায় আৰু তেনেকুৱা জেগাত পাৰে নহলে সেই গোন্ধ হলে নোৱাৰে।
আমাৰ এই আইতাহতৰ ঘৰ ওচৰত ব্ৰইলাৰৰ ফাৰ্ম খুলিছে ন?
উম?
আইতাহতৰ আইতাহঁতৰ গাঁৱত মানে ব্ৰইলাৰৰ ফাৰ্ম দুখন নে তিনিখনমান আছে।
উম।
তাত এতিয়া কেনেকুৱা মাখি গাওখনত মাখিৰ পৰা থাকিব নোৱাৰে একে অশান্তি লাগি যায়।
অ বহুত অশান্তি লাগে তো।
মাখিয়াকে মানে চাপ খাই ধৰেগৈ গাড়ী আমাৰ গাড়ী নিলেকে গাড়ীখনত পূৰা মাখি পৰি
অ'।
পূৰা চাফ খাই থাকে প'লা হৈ থাকেগাড়ী।
অ'।
কিন্তু আকৌ হেৰি ব্ৰইলাৰতো লাভ আছে দেই মাহে পঞ্চাছ হাজাৰ ষাঠি হাজাৰ টকাকৈ ওলায়।
ওলাই ওলাই আকৌ এই মানে বিজনেছত বহুত লাভ আছে।
উম।
কিন্তু আমাৰ মানে মানুহ বিলাকে কৰিবলে নাজানে ন। সেইকাৰণে সিহঁতে লোকচান হয়। টিকি থাকিব নোৱাৰে তাতে সিহঁতে মানে এদিন লোকচান হ'লেই মানে সিহঁতে সেইটো কভাৰ আপ কৰিব নোৱাৰে।
অ'।
তেতিয়া এৰি দিয়ে।
বিজনেচতটো লাভ লোকচানটো থাকে। সেই ন যিহেতু নিজৰ মালিকট নিজৰে।
সেইটোৱে অঁ আৰু মানে নিজস্ব নিচিনা নহয় ন তই এটা কোম্পেনীৰ আডাৰত কাম কৰিবি তোক মানে বছে তোক চাৰি পাঁচটা গালি দিব চাৰি পাঁচটা কথা শুনাব। খং উঠিব সেইটো বস্তু মানেটো বিজনেচত নহয়। নিজত তো নিজৰ মৰ্জি নিজৰ মালিক যি কৰো কৰ আৰু।
অহ অ'।
এইটোৱেই। টাউনলৈ যোৱা কথা আছে। মই মানে এই ক্ৰচ গৈছে এইটো যে হেৰি এ বান্ধে অ বা বান্ধে বোলেছা হা এই যে মাফলাৰ চাফলাৰ হেৰি হয় যে
অ', অ'।
মানে গুঠে।
অ'।
অ' মই বোলো এই গোঠৰ মানে গোঠাৰ হেৰিবলাক আনিম ৰ মাফলাৰ এখন গুঠিন ঠাণ্ডা দিন আহা আগে আগে। কি কালাৰ গুঠিলে ভাল হ'ব কলা নে বগা নে মেৰুন?
এই যে অলিভ গ্ৰীণ টাইপ এটা যে পাই যে।
অ'।
সেইটো ভাল লাগে কিন্তু।
কিন্তু মই চাহ ত অলিভ গ্ৰীণ কালাৰ বা যদি বেলেগ এনেকা কালাৰ আনো সেইটো যে মানে চব আচিটৰ লগত ভাল নালাগিব।
অ'।
মানে তোৰ বগা আৰু ক'লাতটো এনেকুৱা কালাৰ যোনটো চব আউটফিটৰ লগত মিলি যায় এতিয়া মই যদি জীন্ছ পিন্ধিছো ফ্ৰক পিন্ধিছো বা যিকোনো কালাৰৰ পিন্ধিছো ক'লা আৰু বগাটো মানে চবৰ লগত মিলি যায়।
উ
কিন্তু সেইটো আকৌ বগাডাল হ'লে আকৌ লেতেৰা হয় নহয়।
অফ হয়াইটটো ভাল লাগে কিন্তু ন।
অ' ভাল কলি অফ। অফাৰটোও ভাল লাগে অ অফাৰটো মিলেও চবৰ লগতে মিলিব।
উম চবলৈৰে মিলিব আৰু দেখিও ভালাগে কালাৰটো গ্ল' কৰি থাকে ন।
গ্ল' কৰে অ অফ হৱাইট আনিম নেকি উনডাল।
উম।
মই সেইটোৱে মানে চিন্তা লাগি আছিলে যে কি আনিম কিহৰ আনিম মই মাজত হেৰি বনালো নহয় মেট এখন গুঠিলো ধুনীয়া আছে।
তই জান মানে গুঠিব।
অ, উঠিব জানো মেট এখন বনালো ধুনীয়া লাগিছে মানে এনেককা চেণ্টাৰ টেবুলত থবলৈ।
অ', অ'।
তাৰপিছত এতিয়া মই ভাবিছো মাফলাৰ গুঠি ম আৰু ধুনীয়াকে টাউন পৰা আনিব লাগিব কাৰণ বহুত সময় লাগে।
কিমান টাইম লাগে এখন মাফলা গুঠোতে ধৰ?
এ বহুত সময় লাগে মানে একমাহ মান লাগে মানে তোৰ আমনি লাগি যায় ন বহুত তইম লয়।
অ'।
এতিয়া মানে তোৰ দুটা অপচন আছে যদি তই ডাঙৰ, ডাঙৰ ৰুল আন তেতিয়াতো বেছি সময় নালাগে অ'। পুটুককে হৈ যাব ডাঙৰ ঊল আনিলে কিন্তু এই সৰু, সৰু ঊল বিলাক আনিলে টাইম লাগিব।
অ', অ'।
সেইটোৱে কথা। মই ডাঙৰ আনিম অলপ মাফলাৰৰ কাৰণে অলপ ডাঙৰ কটন টাইপ মানে অকমান কোমল কোমল চফ্ট পাই যে চিৰিকডাল নানো চিৰিকডালে জিলৰিকি মিলিকি থকাডাল বেয়া পাওঁ।
সেইটো ভাল নালাগে আৰু।
উম, অকনমান কটন টাইপ যোনটো ল'বলে কোমল, কোমল হয়। সেইটো আনিম তেতিয়া মানে ল'বলে ভাল লাগিব। ভাবিছো আৰু ৰ, হা?
হ'ব দে বোলে।